অ কি কৰি আছা
এ আছো দিয়া ভাত পানী খাই লৈ এনে কিতাপ এখন মেলি বহি আছো
অ ভালে নহয় ন খবৰ খাতি
অ ভালে দিয়া তোমাৰ
অ ভাল ভাল গৰম বন্ধত ক'তো ঘূৰিব যোৱা নাই নেকি
তাকেই ভাবি আছো কলৈ যাওঁ কোন জেগালৈ গ'লে ভাল হ'ব যিমানহে গৰম পৰিছে ঘৰৰ পৰা দেখোন ওলাব ইচ্ছা নাযায় আৰু তাতে ৰাস্তা ঘাটত গছ গছনি এডালো নাই যিমান তাপ যিমান গছ ক আছে পায় মানে অ মানুহ বিলাকে জধে মধে গছ বিলাক কাটিছে উতাপ বাঢ়ি গৈ আছে দিনক দিনে কিমান উতাপ বাঢ়িছে
গৰম বন্ধত ল'ৰা ছোৱালী মোমায়েকৰ ঘৰলে যোৱা সময় গৰমক
অ যাবই নোৱাৰে আৰু গৰম বন্ধ বুলি এতিয়া মোমাইাকৈ ঘৰতকৈ বেছি জেগা চোৱাত বেছি হেৰি হৈছে এতিয়া কেনেকে এইবিলাক বনাইছে এতিয়া চহীত বেদী বনালে ইয়াতে বা এইটো হেৰি খন বনালে চাইস চিটি অ চাইন্স চিটি খন বনালে তাত যাবলৈ খাহহে কৰা নাই
চাহে নাইকিয়া জুবিন ক্ষেত্ৰ চাবলৈ লাগে এতিয়া ল'ৰা ছোৱালীয়ে
মানে অনেক জেগাত যাব ইচ্ছা কৰে কিন্তু গৰমৰ কাৰণে যাব বিচৰা নাই
পৰা নাই হয় দিয়া
কিনো কৰিবা এতিয়া গৰমত উলিয়াই আনিলেও বেমাৰ আজাৰ হয় এতিয়া হৈয়ে আছে এটা জ্বৰ হলে জ্বৰ হৈ বসন্ত হৈ আছে বসন্ত হৈ পেলাই অলপ দিন ভাল পাইছেহে আকৌ মানুহজনৰ ইউৰিক এচিড বাঢ়িছে
হয় মোৰো ছোৱালীজনীৰ মাজতে জ্বৰ হল হৈ পেলাই এতিয়া তোমাৰ আকৌ দেখোন দেখিছো আকৌ অলপ অলপকে কিবা উঠিছো
এই হেৰি আই বসনত ওলাইছে নেকি ভালকে হেৰি দিয়াচোন মেডিচিন দিয়াচোন বাৰু প্ৰথম গোহাঁই ঘৰ আইএজনী পানী দি ল'বা
হয় হয় গৰমৰ কাৰণে হৈছে নেকি তথাপি চাই লওঁ গৰমৰ কাৰণে হৈছে হ'বও পাৰে
উ গৰমৰ কাৰণে হ'ব পাৰে গৰমত অনেক এতিয়া হেৰি ডায়েৰিয়া হব জ্বৰ হব
জ্বৰ হব মানুহৰ বেমাৰ দেখা দিয়ে এতিয়া জ্বৰৰ জ্বৰ ঘামচি এইবিলাকৰ পৰা মানে দূৰতে থাকিব লাগে অলপ
এনেকা নু দূৰত থাকিব যি হে গৰম পৰছ সেই কাৰণে তো চিন্তা কৰিছো কেনেকে উলাও ঘৰৰ পৰা ল'ৰা ছোৱালীক লৈ যাও জেগা দেখুৱাবৰ কাৰণে
ৰাতিপুৱাৰ পৰা সন্ধিয়ালেকে মানে গছৰ তলতে বহি থাকা যায়
এতিয়া আমাৰ যে এইখিনি গছ এডালো নাই সন্মুখত মানুহ বিলাকে মানে যোনে পায় যেনেকেই ধুমুহা বতাহত ঘ ঘৰ বিলাকত যে গছ ভাগি ভাগি পৰে সেইটো ভয় হৈছে আজিকালি সেইকাৰণে মানুহ বিলাকে মানে গছ বিলাক ওচৰত ঠাইত যিমান গছ আছে চব কাটিছে কা অ কাটি কুটি মানে হেৰি কৰিছে
কই-ছে লগাব লাগে ন লগাতকে মানুহে
লগাব লাগে কাটাতে মানে এট এটা ফালৰ পৰা চালে গছ লাগে গৰম দিনক চাই কিন্তু ধুমুহা বতাহৰ চিজনত চালে আকৌ গছ বিলাকে ক্ষতিও কৰিছে বহুত ক্ষতি কৰিছে অ চিঙিয়ে ত ওচোমা কৰিছে লা উৱাৰ লাইটৰ ৱাৰতে পৰিছে নহলে ঘৰতে পৰিছে মানে কোনোফালে শান্তি নোহোৱা নিচিনা হৈছে আও শান্তি নাই হয় দিয়া তাকে চিন্তা কৰি আছ এতিয়া কলৈ লৈ যাও কৈ আছে মা যাম মোমায়েকৰ ঘৰৰ পৰা আহিলেগৈ এতিয়া যাই কবাত ফুৰিব যায় এতিয়া ক'ত লৈ যাওঁ তাকে ভাবি আছো
অ ল'ৰা ছোৱালীটো গৰমৰ বন্ধত যাবই ন মোমায়েকৰ বেলেগলে নিয়া নিনিয়া সেইটো পিছৰ কথা কিন্তু মোমায়েকৰ ঘৰলে যাবয়ে
এতিয়া মোমায়েকৰ ঘৰৰ পা আহি আজৰি হল হৈ পেলাই এতিয়া তালৈ যায়
এতিয়াতো নিব লাগিব আকৌ
অ তুমি নিছানে নাই
হা মইতো মোৰ বাও সৰু হৈ আছে এতিয়া নিব পৰা হোৱা নাইকীয়া নিতো আস্তে আস্তে
উম মোও ইমান ডাঙৰ হোৱা নাই বাৰু চাৰি বছৰ হৈছে ল'ৰাটো হ'লেও মানে বুজি পোৱা হৈছে জেগা যে চাব লাগে ফুৰিব লাগে মাজতে অলপ কম হেৰি গৰম পৰি থাকোতে চিৰিয়াখানা পা আনিলো তাতে এই অ সেইখিনি সময়ত এতিয়া সি মানে জীৱ জন্তু বিলাক চাই চাই নাম গিটা কব পৰা হৈছে অ
হে শিকিব
একোৱে নিকি এতিয়া দেখুৱাই আনাৰ কাৰণে মানে জীৱ জন্তু বিলাকৰ জিৰাফ টো হিবপতেমাছ বা বাঘটো সিংহটো এনেকে ক'ব পাৰিছে কে অ অ অসুবিধা হৈছে সেহেতক হাতক চাই নিব লাগে
নিব লাগে নিব
অ কিন্তু এতিয়া গৰমৰ পা যে ওলাবই পৱা নাই
গৰমৰ পা তে কেনেকে যাবানো সৰু ল'ৰা ছোৱালী লৈ পেলাই ন
এতিয়া অ এতিয়া কোনো এই মাজতে অলপ ৰাস্তাত গছ গছনি আছে আৰু যোনটো জেগালৈ যোৱা যায় তাত গৰমটো বেছি আৰু গুৱাহাটী অলমান গৰমটো বেছি আৰু বেছি বিলাক চাব লাগা জেগা গুৱাহাটীতে আছে তে অ গুৱাহাটী চিটিত গৰমটোও বেছি
এতিয়া ল'ৰা ছোৱালীৰ কাৰণে সতী ৰাধিকাখন খুলিছে নহয় ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল সেইখন দেখাবগে লাগে ল'ৰা ছোৱালীক নি অ পাৰ্ক খন দেখাব লাগে ল'ৰা ছোৱালীক নি এতিয়া গৰম বন্ধতে নগলে কেনেকে কেতিয়া যাব আৰু।
অঁ এবাৰ অঁ' এবাৰ চাই আহিলে বাৰু সেই চিৰিয়াখানা চাব যাওঁতে সতিৰাধিক পাক- খন চাই আহিছে, চাব লগে বনাইছে কিন্তু এ গ চাইডত মানে গছ গছ- নি ৰুৱাইছে ডাঙৰ হোৱা নাই বাৰু পাৰ্কখন ধৰ কিমান দিননো হৈছে এবছৰ ডেৰবছৰ মান অঁ' হৈছে নে নাই হে অপেনিং হোৱা হয় কিন্তু ফুল বিলাক জেগাৰ সেউজীয়া খিনি কিন্তু
সেউজীয়া-সেউজীয়া পৰিৱেশটো লাগে ন' ল'ৰা-ছোৱালীক, সেউজীয়া পৰিৱেশ টো দেখাব লাগে।
আজিকালি সেউজীয়া পৰিৱেশ নেদেখাই হ'ল ল'ৰা ছোৱালীয়ে। নেদেখে চ'ব কৃত্ৰিম বস্তু হে চ'ব ফালে।
কেতিয়া দেখা পায়। এতিয়া গৰমত সেইটো ভালকে চাবা আৰু গৰম ইমান পৰিছে ন'।
গৰম পৰিছে তাৰ মাজতে অলপ ডাৱৰিয়া হ'ল মানে আম খালে নহয়, আম খাই অলপ ডাৱৰিয়া হোৱা নিচিনা হ'ল, এতিয়া আম বিলাকনো কি খাবা যিহে সাৰ দিয়া মানে আম বোলিয়ে নহয় চ'ব ফলুৱা বস্তুৱে সাৰ দিয়া। এতিয়া সাৰ নিদিয়া কেনো কি, কি খুৱামনো। এই কিনিবলে সেইখিনিয়ে পায়।
আগতে আমাৰ মাহঁতে ভীম কল খুৱাইছিলে, আজিকালি ল'ৰা-ছোৱালীয়ে খাব ভীম কল।
অঁ নাখায়, মই এতিয়া ভীম চালনিত চাকি দিলেও পেট টো ঠাণ্ডা পৰি ৰাখে ভীম কলে, হয়নে আৰু এটা ভীম কল খালে এ এটা হাতীৰ সমান বল বুলি যে কয় তেনেকুৱা কথা কিন্তু আজিকালি ল'ৰা-ছোৱালী বুজি নাপায়, নাখায় নহয় এইবিলাক। খাব মালভোগ কলটো গেছ দি পকাই যে।
সেইটো খাব, আজিকালিতো ফল-মূল চবতো গেছ দিয়ে পকাই ন'।
কিন্তু থা থাকে গেছ নিদিয়াকে বেছিভাগ ভীমকলটোৱে আৰু পাবও নাই সেইটো।
পাবও নাই অঁ, সেইটো আগ তুমি গাঁৱলীয়া জাগাত পাবা কিন্তু চহৰৰ জেগাত তুমি সাৰ দিয়া
অঁ, সাৰ দিয়াটোয়ে পাবা। কিন্তু এয়াতো গাঁৱলীয়াটো এতিয়া টানেই হৈছে, মই এতিয়া কৰবালৈ গ'লে মই মালভোগ কলটো বাৰু ঘৰতে দিয়ে সি কিন্তু ভীম কলটো মই বিচাৰিলেও নাপাওঁ। ঘৰত, মই কি কৰো মই অঁ' কৰ'বাত যদি যাওঁ গ'লে মানে মই ৰা স্তাই ঘাটে মই চকু ফুৰাই আহো ক'ৰবাত ভীমকল পাওঁ নেকি। মই নিজেও খাওঁ আৰু ল'ৰা-ছোৱালীকো মই গুটিটো চাইড কৰি পেলাই
কিন্তু ল'ৰা-ছোৱালীক খুৱাব লাগে খুব উপকাৰী গ
অঁ উপকাৰী মানে কি জানানে মোৰ মানে বেছিদিন হোৱা নাই মোৰ ডায়েৰিয়া হৈছিলে। হওঁতে সেই পেটটো গৰম উঠি থাকে তেতিয়া কিন্তু ভীম কলটো মই তিন চাৰিটা মান এনেকে গুটিটো এৰুৱাই এৰুৱাই পেলাই আৰু এৰুৱাই পেলাই যেতিয়া খাই দিছো মোৰ কিন্তু ডায়েৰিয়াটো বন্ধ হৈছে, ভীমকলটোৱে পেটটো ঠাণ্ডা কৰে গৰমত এই ঠাণ্ডা পনীয় খোৱা পানীয় বিলাক খোৱা সলনি স্পাৰীত হওক, কিবা হওক খোৱা সলনি তুমি ভীমকল এটা খাই দিবাচোন।
উম আৰু তুমি তোমাৰ যদি তেনেকুৱা ভৱিষ্যতে দিচেণ্ট যদি হয়, তুমি ভীমকলৰ পুলিটো কাটি পেলাই ভীমকলৰ পুলিটোৰ পৰা ৰস ওলাব নহয় সেই ৰস টোপাল বা তিনি টোপাল তুমি খাই দিবাচোন তুমি পিছত মানে ডক্তৰৰ কোনো মেডিচিনত প্ৰয়োজনে নাইকিয়া তই ভীমকলৰ মানে ইমানেই গুণ আছে যিকোনো মানে ভীম কল হলেই হ'ল আৰু সৰু ডাঙৰ
কথা নাই অ খালে হল আৰু যদি তুমি অকমান দুৰ্বল অনুভৱ কৰা তুমি কি কৰিবা ভীমকলটো যে এ পানী খিনি উতলাবা সম্পূৰ্ণকে ভক ভকাই উতলাবা উতলাই লোৱা পানী খিনি ঠাণ্ডা কৰিবা ঠাণ্ডা কৰি ভীমকল টো টুকুৰা টুকুৰিকে কাটি পেলাই কাটি পানীত দি থবা দি পেলাই ঢাকোন মাৰি থৈ দি কাঁহৰ বাচনত থবা থৈ পেলাই তেতিয়া পিছদিনা ৰাতিপুৱা তুমি ভ ভীমকল খিনি খালেও খাবা নাখালেও নাই সেই ভীমকল খিনি উত খাই পেলাই পানীতো তুমি তিন চাৰি দিন মান খাই দিবাচোন গাতো এনেকুৱা এটা এনাৰ্জি আহে নহয় মানে অ অ ষ্ট্ৰক কৰি মানে ৰাখি দিব তুমি ৰাতি ৰাতি ৰাতি মানে শোৱাৰ আগত তুমি পানী খিনি উতলালা অলপমান হ ঠাণ্ডা হ'ল নহয় তেতিয়া তুমি তাত ভীমকলটো টুকুৰা টুকুৰকে কাটিলা কাটি পেলাই থা উ তাত ঢাকোন মাৰি ৰাখি দিলা কাঁহৰ পাত্ৰত ল'বা আৰু তাক ৰাখি দিলা ৰাখি পেলাই তেতিয়া নেক্স দিনাখন খন ৰাতিপুৱা খালী পেটতে তুমি কি কৰিলা ভীমকল খিনি উলিয়াই পেলাই দিলা তাৰ ৰসটো সোমাই গ'ল নহয় পানী খিনিত পানী খিনিত তাতে এশ ডিগ্ৰী চেলচিয়াছে হ'ল দে উতলিলে তাত বীজাণুটো কোনো নাই এ তেতিয়া সেই পানী খিনি তুমি খাবাচোন তিন চাৰিদিন মান তুমি এসপ্তাহ খাবা তোমাৰ যদি তোমাক কেনেবাকে তোৰ বৰ্তমান ডায়েৰিয়া হৈ তুমিটো দুৰ্বল হৈ গৈছা তুমি হেনেকে এসপ্তাহ খোৱা যদি ওচৰে পাজৰে কোনোবা যদি অ মানুহ আছে এনেকুৱা দুৰ্বল মানুহ আছে এতিয়া বোলে মানুহজন দেখিলে এনেকুৱা লাগে দুৰ্বল জানো টানি টানি উশাহ টো লৈছে বা বহুত দুৰ্বল অনুভৱ হৈছে তেনেকে দিবাচোন পৰামৰ্শ মানুহ জনে কিন্তু বহুত আৰাম পাব মোৰ মা ক্ষেত্ৰতে মই পাইছো মোৰ মাৰ ক্ষেত্ৰতে মই পাইছো অ মই মাৰ ক্ষেত্ৰত ত পাইছো মই এই মোৰ বেছি মইও গম পোৱা বেছি দিন হোৱা নাই নহয় মই গম পোৱা আজি বেছি দিন হোৱা নাই মাক মানে চেলাইন দি থৈ দিছে তথাপিও মানে মা গাটো মানে বহুত দুৰ্বল তাৰ পিছতে মোৰ মানে অ এইয়া মোক পেহাৰ এজনে কৈছে হেৰি তুমি এনেকে এনেকে কৰিবাচোন মাক কবা এ মাক এনেকে দিবাচোন তাৰ পিছতে হয় মই ভীমকল বিচাৰিলো ভীমকল পাবলৈতো নাইয়েই মই টাউনলৈ ওলাই গ'লে মোৰ চাইডত চাও কৰ'বাত মালভোগ ক'ল আছে কিন্তু ভীমকল নাই, কৰ'বাত হয় অ এৰাশীত কৰ'বাত তিনিটা চাৰিতাহে ভাল ওলায়
ক'তনো কামত নালাগে ভীমকল প্ৰতিটো কামতে লাগে তোমাৰ খাৰৰ
অঁ
তোমাৰ পচলা খাব পালা কলডিলটো খাব পালা
কলডিলটো কিমান ভাল আইৰন কিমান আছে কেলচিয়াম আইৰন দুয়োটাই
অ অ অ চব পাই তোমাৰ ভীমকলটো মান নহয় বহুত উপকাৰী প্ৰত্যেকটো ক্ষেত্ৰতে উপকাৰী
অ কৈ থাকা কি জানানে এতিয়া ল'ৰা-ছোৱালী এ তাকে বুজি নাপায় কিন্তু আগৰ-মা, আগৰ অসুৰবিলাক আগৰ এতিয়া যিবিলাক গাৱঁলীয়া ঔ দ মেডিচিন মানুহে ল'ৰা-ছোৱালীবিলাক ইয়াৰ মেডিচিনো খাই নে? এতিয়া তুমি চাবা যদি তুমি সপ্তাহত এদিন কল-পচলা, ক'লা-কচু, কলডিল, মানিমুনি, ভেদাইলতা নৰসিংহ যদি খোৱা, তুমি আৰু কোনো আইৰণ আৰু ভিটামিন একদম মেডিচিন খাব নালাগে। কিমান, অ', অ', দিয়া। পিছত অ' দিয়া, পিছত কথাপাতি ভাল লাগিলে বাৰু। পিছত ফ্ৰী পালে ক'ল কৰিবা।
অ' ফ্ৰী পালে ক'ল কৰিম দিয়া হ'ব দিয়া।
ঠিক আছে দিয়া।